তই ব্যস্ত আছ নেকি?
হা
ব্যস্ত আছ নেকি তই?
নাই নাই ক।
অঁ, নহয় মই ফোন কৰিলোঁ কালি তোক মই বাহিৰত দেখা পাইছিলোঁ। তই ক'ৰবালৈ গৈছিলি নেকি?
অঁ অঁ, কালি মই আঁ মাৰ লগত বজাৰলৈ গৈছিলোঁ।
অ, বাহ কোন বজাৰলৈ গ'লি হয়?
আমি আমাৰ ওচৰৰ ডাঙৰ বজাৰ এখনলৈ গৈছিলোঁ, ঠাইখন সদায় মানুহেৰে ভৰিয়ে থাকে, আৰু মানে তাত তই গোটেইখিনি বস্তু পাবি। বজাৰখন তোৰ কালি আৰু বহুত বেছি ভিৰো হৈছিল।
অঁ, তাকে তোক মই ইমান পোৱাতে দেখিলোঁ মই ভাবিলোঁ তই ক'লৈ গৈছ বা।
উম।
উম, বজাৰত তই পিছে কি কি দেখি দেখা পালি?
প্ৰথমে শাক পাচলিৰ অংশটো দেখিলোঁ, তাৰ বিভিন্ন ধৰণৰ সতেজ শাক পাচলি আছিল, আৰু তোৰ তাৰপিছত মানে আ শাক পাচলিবোৰ দেখি কিনে ইমানেই বেছি ভাল লাগিছিল কি গোটেইবোৰ মানে এনেকুৱা লাগিছে কি ডাইৰেক্ট পথাৰৰ পৰা উঠাই আনি ইয়াত বজাৰত দিছে বুলি মানে ইমানেই বেছি ফ্ৰেছ আছিল বস্তুখিনি আৰু দেখিয়ে ভাল লাগি গৈছিল, শাক পাচলিখিনি। ত' প্ৰথমে আমি শাক পাচলি লৈ গ'লোঁ আৰু। সেই অংশটোলে গ'লোঁ, তাৰপিছত তাৰপৰা মায়ো কিবা কিবি কিনিলে।
কি কি ল'লি?
তাত আলু, বিলাহী, বুট, বেঙেনা, ফুলকবি আৰু কিছুমান সেউজীয়া শাক কিনিছিলোঁ, যিবোৰৰ দাম ইমানেই বেছি ক'লে মানে এনে কোৱা দামবোৰ ক'লে হা, তাৰপিছত মইতো মাৰ লগত গৈছিলোঁ। মায়ে তাৰ পিছত কৈছে কি নহয়, এইটো এনেকুৱা দাম নহয়, এইটো এনেকুৱা, মইতো এইফালে নাজানো কোনটো কেনেকুৱা দাম, হয় সেইটোত তেনেকুৱাই দাম মানে আৰু তইতো জানই, বেপাৰীবোৰে অলপ দামবোৰ বেছি বঢ়াই বঢ়াই কয়, সেইটো কাৰণে বেয়া লাগে, মানে যিটো দাম সেইটো ক'ব লাগে ন। কেজিত যিমান দাম উঠে, কিন্তু না সিহঁতে বঢ়াই বঢ়াই কয়, কিন্তু আমাৰ মায়ে একদম ধৰিলে আৰু কি নাই, এইটো ইমানেই দাম আৰু সিমানতেই দিব লগা হ'ল। মই মায়ে মোক কৈছে কি তই আহিলেচোন এনেকেই লৈ যাবি ইমানবোৰ পইচা দি কিনে, মই বোলো কি উম মই একোৱেই নাজানো, শাক- পাচলিৰ কেনেকুৱাকে কি বেছে কি কৰে। তাৰ পিছত ভাবিলোঁ মাৰ লগত শিকিমো আজি বুলি, সেইকাৰণেও ওলাই গৈছিলো মাৰ লগত।
অ' অ 'নাই এইবোৰ আচলতে চাগে একেবাৰে গাঁৱৰ পৰা সতেজ তোৰ আনা হয় কাৰণে চাগে অলপ আৰু তেওঁলোকৰ পৰা লোৱা দামতকৈ অলপ বেছি দামত সিহঁতি কয়, সিহঁতৰ লাভৰ বাবে এনেক কোৱা হয় চাগে।
অঁ।
বাকী, তাৰপিছত তাৰপাছত তই ক'লৈ গ'লি, এনেই ফল চল নিকিনিলি নেকি, ফল, ফুল।
ফুলৰ দোকানলে গ'লোঁ।
অঁ। তাতে কি, কি কিনিলি, হেল্ল' শুনিছো অ।
তাত আপেল, কল, কমলা আৰু আঙুৰ কিনিছিলোঁ। আৰু ফলকেইটা দেখিবলে ইমানেই বেছি ধুনীয়া আছিল, মানে ইমানেই বেছি ফ্ৰেছ আছিল। ভাল লাগি গৈছিল দেখি। তাৰপিছত মই ৰ'বই নোৱাৰিলোঁ, মই তাতেই এটা খায় দিলোঁ আপেল এটা উলিয়াই কিনে। মানে এই বেগৰ পৰা, ত' ইমানেই বেছি তাতো দামবোৰ ঠিকেই আছিল, ইমানো বেছি কোৱা নাছিল, শাক পাচলিৰ নিচিনা। মানে ঠিকেই আছিলে আৰু।
অ। তাৰপিছতে বজাৰত মানুহ কেনেকোৱা আছিল, বেছি আছিল নে?
অ অ বহুত মানুহ আছিল, কিছুমান বজাৰ কৰি আছিল আৰু কিছুমান কেৱল ঘূৰি ফুৰি আছিল।
তো বজাৰ কৰা খিনিতো বজাৰ কৰিছে। আৰু ঘুৰি আৰু তাত কেনেকুৱা আমাৰ বজাৰলে, আমাৰ জেগাত কেনেকুৱা‌ তোৰ মানে মানুহে তোক চিনিও নেপাব পাৰে কিন্তু মানুহে মানুহক মাত তে সেইটোৱে বহুত ভাল, তই ধৰি ল কিবা এটা বস্তু যিটো তই দাম নেজান' আৰু তই কিনি আছ কি এইটো মই ল'লোঁ ত' এইটো এনেকুৱা দাম কিন্তু মানুহটোৱে কৈ দিব কিন্ত নহয় এইটো মানুহটোয়ে মানু্হটোৱে কৈ দিব কি এইটো এনেকুৱা নহয়, এইটো এনেকুৱা, মই এইটো এনেকুৱাত দিছোঁ আৰু এইখন দোকানৰ পৰা নল'ব। এইখনত ভাল নহয়, ত' মানুহৰ যিখিনি মিলা প্ৰীতি ন' আমাৰ সেইফালে আমাৰ এইফালে আৰু, বহুতেই বেছি ধুনীয়া লাগে, সেইখিনি দেখি কিনে। কেনেকে মানুহে মানুহক সন্মান দিয়ে আৰু তোৰ কেনেকে মানে, মানে সহা-সহায় কৰে আৰু ইজনে সিজনক সেইটোৱে মানে দেখি কিনে বহুতেই বেছি ভাল লাগে।
অ' বাকী তই চিনাকি মানুহ চানুহ লগ নাপালি নেকি?
অ' মোৰ এজন স্কুলীয়া বন্ধু লগ পাইছিলোঁ। তাৰপিছত, মানে লগ পোৱাৰ পিছত কি হ'ল মায়ে গুচি গ'ল, মাৰতো বজাৰ হৈ গ'ল, মাৰ ফল মূল আৰু পাচলি বজাৰখিনি কৰিব আছিল। তাৰপিছত মই তাৰ লগতে আহিলোঁ আৰু বজাৰলে।
অ', অ'। তাৰ লগত হেৰি কথা চথা পতা হ'ল, ক'ৰবালৈ গ'লি নেকি নে চিধা ঘৰলৈ আহিলি?
অ', অ', কৰিলোঁ, বহুত দিন পিছত দেখা হৈছিলোঁ তাক। গতিকে পঢ়া শুনা, ঘৰ দুৱাৰ আৰু ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে কথা পাতিছিলোঁ আমি। বোলো কি তই কিমান কি পঢ়ি আছ, সিও মোক সুধিলে মই কি পঢ়ি আছোঁ। আৰু ঘৰত বাকীবোৰ কেনেকুৱা আছে। কোনে কি কৰি আছে সেইবোৰ কথা পাতিছিলোঁ। আৰু মোৰ মায়ে সুধিলে কি তাৰ ঘৰত মাক, দেউতাক কেনেকুৱা আছে। তাৰপিছত সিও সুধিলে কি আপোনাৰ ভালনে, আমি তেনেকৈয়ে আমি কথাবোৰ এনেকে পাতি গৈছিলোঁ, তাৰপিছত আ বহুত ভাল লাগিল। আগৰ স্মৃতিবোৰ মনত কৰি কিনে, আগৰ কথাবোৰ মনত কৰি কিনে এনেকুৱা লাগিল যে আগৰ দিনলৈ আৰু ঘূৰিয়ে যাওঁ নেকি। এনেকুৱা মানে মই সেই হ'লোঁ আৰু।
অ'। আৰু বাকী তই তই কি কি কিনিলি? আৰু এনে বজাৰখনত খোৱা বোৱাৰ ব্যৱস্থা থাও আছিলনে?
আ, খোৱা বোৱা বে-বেয়াছ ব্যৱস্থাৰ আগত মই ক'ব খোজোঁ আমি কাপোৰৰ দোকান দোকান দোকানলৈ গ'লোঁ।
তাৰপিছত মায়ে তাৰপিছত যাব ওলোৱা মানুহটো ৰখি গ'ল কাপোৰৰ দোকান দোকান দেখি কিনে, তাৰপিছত কাপোৰৰ মায়ে এযোৰ কাপোৰ কিনিল। যিটো বহুতেই বেছি ধুনীয়া আছিল আৰু অলপ দামী আছিল কিন্তু হ'লেও মই মাক কৈছিলোঁ কি ইমান দামীৰে কিনিব কি দৰকাৰ, তুমি এইটো দামত দুযোৰ তিনিযোৰ লৈ লোৱা। মাৰ ইমানেই বেছি ভাল লাগিল নাই মায় লা লৈ ল'লে। তাৰপিছত মোৰ বন্ধুজনেও ক'লে, কি আপুনিচোন এইটো দামত তিনিযোৰ মান পালে হৈ, কৈছে কি নাই মই এইযোৰে লম। তাৰপিছত মায়ে সেইযোৰ লৈ কিনে মায়ে গুচি গ'ল। তাৰপিছত মই তাৰ লগতে অলপ ঘূৰিলোঁ ফুৰিলোঁ।
অঁ অঁ। তাৰপিছত আৰু খোৱাৰ বস্তু কেনেকুৱা জিলাপি চিলাপি বজাৰৰ জিলাপি? তোৰ চিঙৰা এইবোৰ নাছিলে নেকি? চাহ তাহ নাখালি?
আছিল, আছিল। খোৱ বস্তুৰ দোকানটো আমি দুটাই বিচাৰি বিচাৰি নাপালোঁ, মানে ইমানেই বিচাৰি আছিলোঁ পালোঁ তাৰপিছত, মানে সেইদিনা তোৰ মানে ক'ব গ'লে বন্ধবাৰ আছিল, ৰবিবাৰ আছিল, বহুতেই মানুহৰ ভিৰ। ইমানেই ভিৰ মানুহ হেঁচা ঠেলা এনেকুৱা আছিল। আমাৰ যাবলৈ অলপ অসুবিধা হৈছিল কিন্তু হ'লেও আমি খোৱা বস্তুৰ দোকান ওলাইছিল। তাৰপিছত আমি দেখিবলৈ পালোঁ এখন দোকান য'ত তোৰ ম'ম', চাওমিন মানে ফাষ্ট ফুট পায় আৰু তাত সোমালোঁ সোমাই কেনে তোৰ আমি ম'ম' খালোঁ, ম'ম' কিনিলোঁ ম'ম' খালোঁ আৰু চাওমিন সিজ চাওমিন খালে, তাৰপিছত চাওমিন ম'ম' খালোঁ। ইমানেই বেছি সোৱাদ পালোঁ কাৰণ কি আমি বহুত বেছি ভোক ভোকত আছিলোঁ, ভোকত থকাৰ কাৰণে বহুতে বেছি খোৱাদ পালোঁ বস্তুখিনি আৰু আমি বস্তুৰ ফটো তুলিছিলোঁ আৰু আমি বাকীবোৰ লগক দিছিলোঁ কি তহঁতে চা। কি আমি কেনেকৈ খাই আছোঁ আমিও এদিন এনেকৈ লগ কৰিম গোটেইকেই টা সিহঁতে আকৌ জ্বলিলে দেই। বস্তুবোৰ দেখি আৰু আমি দুত একেলগে লগ কৰাৰ কাৰণে, তো তেনেকুৱাই আৰু।
অঁ', তাকে এনেই কিমানমান সময় পাৰ কৰিলি তেনেকৈ?
অঁ সময় তোৰ প্ৰায় চাৰি ঘণ্টা সময়ে মই হে কৰিলোঁ। কটালোঁ আৰু উম অঁ', শুনা আৰু মই বজাৰত এটা টি চাৰ্ট কিনিছিলোঁ দেই। তো মোৰ সিমান এটা ভাল লাগা নাছিল। কিন্তু মোৰ বন্ধুজনৰ মানে বহুতেই বেছি ভাল লাগিল, সি ক'লে কি তোক এইটো বহুতেই বেছি ভাল লাগে। মই বোলো কি ঠিক আছে তই কৈছ যিহেতুকে মই কিনিয়ে লও। তাৰপিছত মই সেই টি চাৰ্টটো কিনিয়ে ল'লোঁ। কিনি লোৱাৰ পিছত তাৰপিছত ম'ম' চ'ম' খালোঁ নহয়। ম'ম' এইবোৰ খোৱাৰ পিছত চাৰি ঘণ্টা আমি কটালোঁ তাত। তাৰপিছততো আমাৰ আকৌ ভোক লাগিল। তাৰপিছত আমি চিঙৰা জিলাপী আৰু চাহ খালোঁ। ইমান খাব ইচ্ছা কৰিল ইমান ধুনীয়াকে জিলাপি বনাই আছিল তোৰ কিমান জিভাৰ পৰা পানীয়ে পৰি যাব। এতিয়া যে মই তোক কৈছোঁ মোৰ এতিয়াও জিভাৰ পৰা পানী পৰো পৰো হৈ আছে। তো আম তেনেকুৱাই আৰু। আৰু জিলাপী কেইখন গৰম গৰম খাই বহুতেই বেছি বেছি ভাল লাগিছিল, বহুতেই বেছি সোৱাদো আছিল জিলাপী কেইখনত।
অ', গৰমে গৰমে সোৱাদটো বেছি।
উম।
তাকেহে তেন্তে, ভালেখিনি সময় পাৰ কৰিল তেন্তে, লগতে।
উম।
সময়খিনি চাগে, বৰ ভাল লাগিলে ন' কটাই।
বিশেষ বস্তু এটা দেখিলোঁ, কিছুমান হাতে বনোৱা আামাৰ মানে হাতে বনোৱা বস্তু দেখিছিলোঁ, সেইবোৰ বৰ ধুনীয়া লাগিছিল। মানে মাটিৰ হয় বস্তুবোৰ, ইমানেই বেছি ধুনীয়া। তোক মানে মই ক'ব নোৱাৰোঁ, মানে তই কল্পনাই কৰিব নোৱাৰিবি, ইমানেই বেছি ধুনীয়া হয় বস্তুবোৰ। ত' সেইবোৰ দে দেখিও বহুতেই বেছি ভাল লাগিছিল, আৰু যিহেতুকে হাতেৰে বনোৱা আছিল, মানে কষ্টটো দেখা যায়, কি কি, কিমান কষ্ট কৰিছে? সেই মানহজনে এই বস্তুটো বনৱাত, সেইবোৰ কিয় বহুত বেছি ভাল লাগিল, ভাবিছিলোঁ কিবা এটা লওঁ, কিন্তু মোৰ হাতত পইচা নাছিল। পইচা আছিল, কিন্তু কিনিম আৰু, বেলেগ এদিন কিনিম বুলি থৈয়েই দিলোঁ।
অ', পাছত ল'ব পাৰিবি, এতিয়া দেখি আহিলি যেতিয়া গম পালি যেতিয়া, তেনেকুৱা কিবা বস্তু পায় বুলি এতিয়া, গ'লে আৰু ল'ব পাৰিবি।
উম, সেইটোৱেই।
ঠিকেই, বজাৰখনৰ পৰিৱেশটোৰ কথা শুনিতো, ভালেই লাগিলে মোৰো। কবিচোন কেতিয়াবা, ময়ো যাম। সময়, সুবিধা মিলিলে ক'বিচোন মোকো, ফোন কৰিবি।
জানা নে নাই? তাৰপিছত আহ মই দুপৰীয়া প্ৰায় এবজাৰ পিছতহে ঘৰ উভতিলোঁ। মানে ইমানেই বেছি কটালোঁ আৰু, গমেই নাপালোঁ সময়বোৰ। কেনেকুৱাকে মানে
অ', তই পুৱাই যোৱা নহয় ন?
হুম, পুৱাই গ'লো, ত' এবজাৰ সেইত আহি পালোঁ আৰু। তাৰপিছত ঘৰত আহি কিনে মই, বজাৰৰ বস্তুবোৰ গুচাই থলোঁ, আৰু অলপ মানে শুই ল'লো আৰু। ইমানেই বেছি ঘূৰিলো ফুৰিলোঁ ভাগৰ লাগিল, ত' অলপ বিশ্ৰাম কৰিলোঁ।
ভালেই।
বাকী, এতিয়া তই কি কৰি আছ'?
এতিয়া মই এনেই আছোঁ, আৰু উম, তাৰপিছত আৰু এটা কথা মোৰ ভাল লাগিল দেই, সেইদিনা বজাৰত। কি মই, বহুদিনৰ পিছত মাৰ লগতো সময় কটালো, আৰু মই মোৰ লগৰ জনকো লগ পালোঁ, তাৰ লগতো সময় কটালো। আৰু বিভিন্ন ধৰণৰ মানুহ আৰু বস্তু দেখিবলৈও পালোঁ, যিবোৰ এনে কুৱা কিছুমান এনেকুৱা মানুহ দেখি বলে পালো যিবোৰ তোৰ দাম চাম